অ'ফ
অ অ শুনিছো।
অ অ কি কৰিছা?
মই বহি আছো।
অ ভাত পানী খালা?
খালো খালো তুমি।
অ মই খালো খালো।
অ কিহেৰে খালা?
ভাত দালি বনালো দিম আমলেট আছিলে, তাৰপা- আলু ভাজি তাৰপৰা জিকা আৰু আলু সেয়াই- অ উম বাকী ভাল নহয়? ভাল। উম ভাল ভাল। মাহঁতৰ গা ভালে আছে।
অ ঠিকে আছে বাৰু মাজতেহে দেউতা অলপ হেৰি অসুবিধা আছিলে এতিয়া ঠিকে আছে বাৰু
অ অ তাকে সেই আজিকালি- তৰটোৰ কাৰণেহে আমাৰ দেউতাও সে তেনেকুৱা জ্বৰ হৈছিলে।
তাকে বতৰটো সেয়াই-
এতিয়া ভাল পাইছে অকমান।
অঁ
এ বতৰটো এদিন ৰ'দ এদিন বৰষুণ আজি বতৰটো এনেকুৱা বেয়া।
অ আমাৰ ফালে বাৰু আজি ঠিকে আছে।
অঁ আজি বতৰটোক ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই কেনেকুৱা কৰি আছে।
অঁ
তাকেহে
উম আকৌ তোমাৰ ৰ'দ দিলেও চাবা চোন ইমান ৰ'দ ওলাই আকৌ বৰষুণ দিলো একেৰাহে দিয়ে থাকে।
দিয়ে থাকে সঁচাকে, শান্তি নাই কোনোদিনে
ওলাই যাবও নোৱাৰি।
উম ঘৰৰ ভিতৰতে বন্দী হৈ থাকিব লাগে।
উম তাকে কৰ'বাত, ফোৱা মেলা হৈছে নে।
ফোৱা মেলা মানে মই তোমাৰ গুৱাহাটীলৈ গৈছিলোঁ।
অঁ গৈছিলা।
উম গৈছিলো এই জুবিন ক্ষেত্ৰ চোৱাগে নাই। এবাৰ চালোগে, সেই বন্ধ দিয়া য়া তিন- তিন তাৰিখ নে চাৰি তাৰিখ মানে গৈছিলো।
উম ময়ো নাই চাগে যাম যাম ভাবি আছো যোৱাই নাই।
অঁ যাবা চাবলৈ সেই কৈছো ন বেয়া লাগি যাব মানে তোমাৰ।
উম দেখিছো বাৰু ভিডিঅ' চিডিঅ' ইমান মানে কিছুমানে কান্দি কান্দিয়ে আহে।
অঁ তুমি মানে কি হয় গলে মানে আহিবলৈ মন নাযায় এনেকুৱা দুখ লাগে মানে। বহুত বেয়া লাগি যায়।
উম।
তাৰপা তাতে চালো এইবোৰ চিৰিয়াখানা বোৰ চব চালোগে।
উম, গুৱাহাটীত চাবলে লগা মানে বহুত বস্তু আছে আৰু ঠাইও আছে।
ধেইৰ আছে ন অ ষ্টেডিয়ামৰ পৰা ধৰি ধেইৰ আছে চাবলগীয়া বস্তু। তাকে। হেৰি এইটো কি বুলি কয় তোমালোকৰ পিনে হুচৰি ওলাই নে।
হুঁচৰি তেনেকে আজিকালি নোলোৱাই হল ও, আগতে মানে যিমান। যেনেকে ওলাই উম, তোমালোকৰ।
আমাৰ আমাৰ ইয়াত বাৰু আগতে বয় আগৰ দিনত মানুহ বিলাকে মাৰে ৰা। ৰাতি আমাৰ সেনেকৈ আছে দেই সৰু ডাঙৰ মানে প্ৰত্যেক বাছৰে মায় বা দেই আজিলৈকে। নমোৱাকে থকা নাই মানে। ম ৰাতি হওক দি নহ মানে মাৰ আহ আৰু সেইটো, পৰম্পৰা থাকিব লাগে ন বিহু বুলি কলে ভালো লাগে।
উম মানে আমাৰ ইয়াতো আছে। আছে তোমাৰ কিন্তু আগতে যেনেকে আছিলে ন তেনেকে নথকা হ'ল এতিয়া।
অ, আৰু ভালো লাগে চাবাচোন। চৰি এজোৰা আহিলে কিমান ভাল লাগে মানুহে কিবা নাখাই ৰৈ থাকে। যিয়ে যিমানটোৱে নিদিয়ক মানে ধৰা বহুত ভাল লাগে।
উ মূল্যতো কথা নাই ন।
উম সেই টোএ। আহে যে মানে সেইটোয়ে ভাল লাগে ন সেৱা এটা কৰিবলৈ পোৱা হয় আৰু, বছে
অ,
বছৰেকৰ মূৰত সেইটো কিমান ভাল হেৰি এটা।
উম, তোমাৰ আগ উম আগতে তোমাৰ কেলে মানে গাঁৱৰ সৰুৰ পৰা বো মানে বয়সস্থলৈকে একেলগে মিলি ডাঙৰকে হৈছে। চৈডালডওলে আয় ন।
অ। চবো চব আৰু কিছুমান ৰাইজ গোটেইবোৰ মিলে নহয় ডাঙৰ মানুহৰ পৰা ধৰি পেলাই একেবাৰে। বুঢ়া মানুহলৈকে আৰু
উম আজিকালিটো এনেকে নাইকিয়াই হ'ল আমাৰ ইয়াত তোমাৰ ক'ৰবাত এটা আহিব পাঁচটা থকা, এটা দল, আকৌ তোমাৰ চাৰিটা থকা এটা দল, তেনেকাহে আহে।
অহ অহ আ। সেইটো হেৰি ভালে বা হ'লেও মানে কি হয় একদম নিজৰাবেগে লাগে ডাঙৰ এটা হ'লেও ন এতিয়া তুমি। তৰ পৰা আহিব মাতিলে ঘৰত মাৰিব দুখৰত মাৰিব কিন্তু সেইটো নহয় ন।
নহয় অ উ মানে ডাঙৰ হলে ভাল লাগে আৰু হুচৰিডলটো চবে এতিয়া।
অ।